অঁ হেল্ল'!
অহ' কোৱা! কি কৰি আছা?
এনেই আছো ৰ'বা! তুমি?
এই মইয়ো এনেই আছোঁ বহি কিনে।
পিছে তোমাৰ মই ফটোবোৰ চালো হে অলপ আগত ষ্টেটাচত। বাপৰে! পাহাৰত কুঁৱলীৰ মাজে মাজে চাহ বাগিচাৰ মাজে মাজে ক'ত ক'ত গৈছিলা হে ইমান ধুনীয়া ধুনীয়া ফটো উঠিব?
অঔ দেখিলাই নেকি? হা?
সচ কি কৈছা?
দেখিলাই নেকি?
দেখিমে তোৰ ষ্টেটাচত যদি দিয়া আৰু নেদেখিম নে?
অ' এই সেইবোৰ সেই দাৰ্জিলিঙৰ হয় মানে। কেইদিনমান আগতে গৈছিল আহি গৈ আহিছিলোঁ আৰু।
দে সঁচাকে নেকি?
অঁ।
বহুত দিন ধৰি ময়ো যাম বুলি ভাবি আছো। বাৰু কেনেকে গ'লা তোমালোকে ট্ৰেইনত গ'লা নে বিমানেৰে গ'লা?
এ মই প্ৰথমে তোমাৰ ট্ৰেইনৰ মানে যিটো নিউ জলফাইগুৰি গ'লো তালে গলোঁ। অ' তাৰ পিছত তোমাৰ সেই গাড়ী লৈ দাৰ্জিলিঙলৈ গৈছিলো উঠিলো আৰু দাৰ্জিলিঙলৈ বুলি। বাকী পাহাৰৰ পথবোৰেৰে যাত যাত্ৰাটোত মানে বেছি মানে উপভোগ্য কৰি তুলিছে আৰু মানে বহুতে মজা লাগি গৈছে আৰু যাত্ৰাটোত যায়।
বাকী পাহাৰৰ ৰাস্তাবোৰ দেখি ভয় লগা নাই তোমাৰ?
অ' আৰম্ভণিতে অলপমান অ' লাগিছিলে। ক'বলৈ গলে মানে যি সকলোৰে লাগে দিয়াচোন, প্ৰথম প্ৰথমে প্ৰথমৰ খিনি। কিন্তু যেতিয়া অলপ সময় তোমাৰ আহ' দৃশ্যবোৰ চালোঁ এই মোহনীয়া দৃশ্যবোৰ। সেই দৃশ্যবোৰ চোৱাৰ পিছত ভয়টো বহত লুকাই থাকিল, গমেই নাপালোঁ। বাকী এফালে তোমাৰ এই ধৰি লোৱা ডাঙৰ ডাঙৰ পাহাৰ। আনফালে গভীৰ যিটো উপত্যকাবিলাক। মাজে মাজে তোমাৰ এইবিলাক যি কুঁৱলী আহি পৰে, গাড়ীৰ আগৰ আগফালে থাকি পেলাই পিছফালে আগফাল। মানে একেবাৰে মানে চিনে-চিনেমাৰ মানে শ্বুটিঙৰ দৰে মানে চিনেমাৰ দৰে অনুভৱ হৈছে আৰু।
পিছে যাই পাবলৈ কিমান সময় লাগিল তোমালোকৰ?
প্ৰায় তোমাৰ তিনি-চাৰি তিনি-চাৰি ঘণ্টাই লাগিছিল, তিনি-চাৰি ঘণ্টামান লাগিছিল। বাকী তোমাৰ এনেকৈ অলপ-চলপ আমি ৰখি গৈছোঁতো, ৰখি ৰখি যাই আছোঁ। মানে দৃশ্যবিলাক এনেকুৱা যে ৰখি আৰু যাব নোৱাৰে। নহলে, এনকে অলপ অলপ টাইম লাগিছিল আৰু।
পিছে তাতে গৈ ক'ত থাকিলা তোমালোকে?
আমিতো আমি যেতিয়া মেইন ৰডত এটা ওচৰতে মানে এখন সৰু হোটেল আছিল। তাতেই ৰখি দিলোঁ আৰু আৰু ঠাইডোখৰ বেছি অলপ অ সুবিধাজনা আৰু সুন্দৰো আছিল। আৰু তোমাৰ কাষতে তোমাৰ বজাৰ বা ৰেষ্টুৰেণ্ট মানে ফুৰিবলে সকলো ঠাই আছিল কাৰণে। সেইখনতে লৈ ল'লো দে আৰু।
অ' হোটেলখনত এনে তোমাৰ। পইচা বেছি নে কমত কম ইমানো বেছি নহয় চলিব পৰাকে লৈছিল।
নাই চ-চলিব পৰা আৰু মানে তোমাৰ অ এনে-এনেকুৱা নহয় যে। তোমাৰ অত্যাধিক লাগিব পইচা সেনেকুৱা নহয়। মানে তুমি আহ চলি যাব পাৰিবা আৰু মানে দুদিন তিনিদিন আহ মানে সুন্দৰভাৱে থাকি আহিবা পাৰিবা আৰু। হোটেলতে।
অ' বাকী হোটেলৰ পৰা দৃশ্যবোৰ কেনেকুৱা মানে দেখা পাই না ভালকে অলপ।
এ নক'বা আৰু তুমি ৰাতিপুৱাৰ যি মনোমোহা দৃশ্য নে তোমাৰ। এই মানে তুমি যেতিয়া ৰাতিপুৱা হ-হোটেলৰ পৰা উঠিবা যি এনেকুৱা মনোমোহা দৃশ্য দেখা পাবা। সেই কুঁৱলীৰ মাজেৰে যিটো আমাৰ পাহাৰৰ যিটো শাৰী। সেই পাহাৰৰ মাজেৰে যিটো সূৰ্যৰ কিৰণ মানে নক'বা আৰু। মানে পাহৰিব নোৱাৰা আৰু যিটো সোণালী ৰঙৰ সূৰ্যৰ পোহৰ এই দৃশ্যবোৰ বৰ্ণনা কৰিব নোৱাৰে আৰু ক'বলৈ গ'লে।
বাকীতো তোমালোকে হোটেলত থাকিবই যোৱা নহয়। ফুৰিবতো গৈছাই চাগে ক'ত, ক'ত ফুৰিব গ'লা তোমালোকে।
ফুৰিব আৰু নেযাম নে কি কথা কোৱাহে। মই প্ৰথম দিনা তোমাৰ আমি গ'লো এই যিটো মেইন ৰোড আৰু যিটো অ' চৌ ৰাস্তাত। ঘুৰি লৈ এইবিলাক অলপ চলপ আমি মানে। মানে চালোঁ আৰু কাষৰে কাষৰীয়া অঞ্চলবিলাক চালোঁ তাৰপিছত তোমাৰ বহুত মানুহে যেনে খোজ মানুহ বিলাকো ভাল এনেকুৱা আৰু। কিছুমান অ' মাতাল পিছত আমি ধৰি লোৱা। আহ কোনোবাই এনেকুৱা চাহ খাই আছে কোনোবাই বেলেগ কিবা খাই আছে সেনেকে দেখা পালোঁ। পিছত সেই আৰু ফটো তুলিলোঁ কাবাক, কাবাক ঠাইডোখৰ শান্ত। সেই আৰু ক'বলৈ গ'লে প্ৰথমতে আমি সেই কাষৰ ৰাস্তাৰ কাষৰখিনিয়ে ঘূৰিলোঁ পিছত এই বেলেগৰ বেলেগলৈ গ'লো।
অ' বাকী চৌ ৰাস্তা বুলি বহুত শুনিছোঁয়ে সঁচাই ইমান ধুনীয়া নে জাগা ঠাইডোখৰ?
অ' নিশ্চয় কীয়া ধুনীয়া নহ'ব মানে তুমি তাত বহি থাকিলে তোমাৰ ইমানেই ভাল লাগে আৰু নক'বা আৰু ম মানে চাৰিও পিনে তোমাৰ পাহাৰ হওক। সৰু, সৰুবিলাক দোকান আৰু যিবিলাক মানুহৰ যিটো ব্যস্ততা মানে। মানে এটা সুন্দৰ দৃশ্য আৰু সেই ব্যস্ততাটোৱে একে ধৰণৰ শান্তি আছে কিন্তু। সেই যিটো ব্যস্ত হৈ থাকে নহ মানুহবিলাক তথাপিতো কিন্তু শান্তি আৰু। বহুত।
বাৰু তাৰপিছত আৰু ক'ত গ'লা তাৰপিছত।
তাৰপিছত ক'বলৈ গ'লে তোমাৰ পিছদিনা তোমাৰ ৰাতিপুৱা আমি বহুত সোনকালে উঠ উঠিলোঁ উঠি কিনে আমি তোমাৰ এই যিটো টাইগাৰ হিলচ আছে। টাইগাৰ হিলছ যে সূৰ্য উদয় তাৰে চাবলৈ গ'লো আৰু।
বাপৰেহি টাইগাৰ হিলছলৈ গৈছে সূৰ্যোদয় চাব ইমানে বিশেষ নে সূৰ্যোদয়টো
অ' তুমি মানে জীৱনৰ মই মানে আটাইতকৈ মানে সুন্দৰ অ সূ-সূৰ্য সূৰ্যোদয় সেইটো দেখিছোঁ আৰু ক'বলৈ গ'লে মানে এটা মানে অ 'মানে ওপৰত আছে আৰু মানে এনেকুৱা দেখিছোঁ আৰু তাতে। প্ৰথমে তোমাৰ আকাশখন গাৰো নীলা মানে- আছিল। তাৰপিছত তোমাৰ ধৰি লোৱা তাৰপিছত ধীৰে-ধীৰে- অলপ কমলা হ'বলৈ লৈছে তা'ত গোলপীয়া - তোমাৰ ধৰি লোৱা অলপ সোণালী ৰঙৰে মানে ভৰি পৰিছিল আকাশখন। তাৰপিছত কিছু সময়ৰ পিছত যেতিয়া কাঞ্চনজংঘা আছে তাৰ ওপৰত- সূৰ্যৰ পোহৰ পৰিল কি ধুনীয়া দৃশ্য, কি মনোমহা দৃশ্য বুলি পাৰে সেই মুহূৰ্তটো মানে। পাহৰিব নোৱাৰোঁ আৰু জীৱনত।
অহ'। বাৰু ফটোত যিমান ধৰা ধুনীয়া দেখা যায় ফটোতটো কাৰণ- ফিল্টাৰ-চিল্টাৰ ব্যৱহাৰ কৰে ন' মানুহে অলপ-চলপ। ত' তা'তকৈও বেছি ধুনীয়া দেখি নেকি মানে আমি যদি নিজ চকুৰে চাওঁ।
এই বহুত ধুনীয়া দেখি বহুগুণ বেছি ফট মানে একেবাৰে টো সকলো ধৰি ৰাখিব নোৱাৰে ন'। কিন্তু যিটো-যিটো চকু বিলাকে চকু-চকুটোৱে ধৰি ৰাখিব পাৰে।
অহ', বাকী তাৰে চাহ-বাগিচাবোৰ চালা নে?
অ', গ'লো চাহ-বাগিচা চাবলৈ মানে তোমাৰ যিটো হেম্পি ফেলিটি আছে। ষ্টেচন আছে তা'তে তালৈ গ'লো। ত' এ বিচিত্ৰ নহয় বহুত-বহুত মানে সেইজীয়া চাহ-বাগিছে দেখিলো আৰু। ত' মানে এনেকে লাগে যে চকুতো তাতেই জোৰাই থাকিম আৰু তাতেই- কৰি থাগিম চকুতো আৰু তা'তে- মানে আমি চকুত যোৰাটো যোৰাই থাকিম। মানে বহুত ভাল লাগিলে আৰু চাই কিনে।
ঠিকে আছে বাৰু, ফুুৰাৰ ক'লো দিয়াচোন। আৰু তুমি ক'লা আৰু সুধিলোঁ মই বহুত। এতিয়া অলপমান খাদ্যৰ কথা কোৱা'হে কি কি খালা তা'তে কেনে ধৰণৰ খাদ্য পোৱা যায়? আমিতো বাহিৰা খাদ্য ইমান নাখাওঁ ন' তা'তে যাই- কেনে ধৰণৰ খাদ্য আমি খাব পাৰো বা কেনে ধৰণৰ সুযোগ আছে আৰু। খাদ্যৰ হিচাপত, যাতে সোৱাদো পাওঁ। মানে এনেকুৱা মন নহয় আৰু যে ইটো খাদ্য নাপায়, খাদ্য নাপায়।
তুমি দাৰ্জিলিঙৰ ম'মৰ কথাটো জানাই চাগে।
এ' সেইটো আৰু কোনে নাজানিব চবেই জানে।
তো তাৰেতো সেইটোৱেই- প্ৰধান খাদ্য, প্ৰধান আৰু মানে খাদ্য হিচাপে খাইছোঁ আৰু সেইটোৱে। তো এনেকুৱা মানে বেলেগ মানে আমি যি খাওঁ সাধাৰণতে ম'ম' তাৰে ম'মতকৈ বহুতেই বেলেগ। আৰু তোমাৰ এই যিটো অ' থোপ্পা আছে এটা এনেকুৱা। নুডেলছ হওঁক তাতে- যিটো তাতে যিটো গৰম চাহ পাহাৰৰ ওপৰত খাবলৈ মানে বহুত আৰু যিটো মেগী হওঁক। পাহাৰৰ ওপৰৰত মেগী মানে বহুত কিবা এ' এনেকে খাইছিলো আৰু মানে- সেইটো আৰু মানে বিশেষকৈ ঠাণ্ডাত যিটো বতৰ আছিল ন'। যিটো গৰম অ' থোপ্পা আছে সেইটো খাই কিনে বেছি ভাল আৰু, আৰু ম'ম'ততো ক'বই নালাগে।
অ', বাকী এনেই তোমালোকে কিমান দিন মান আছা নো তা'তে? আৰু ধৰা- যিমান দিন আছা তাৰে- স্থানীয় মানুহবোৰৰ লগত তোমালোকৰ কেনেকুৱা লাগিছে আৰু থাকি বা কথা পাতি- কেনেকুৱা ধৰণৰ অনুভৱ এটা?
আমি অ', তিনি তিনিদিন আছো আৰু তিনিদিন আৰু তুমি কলা ন স্থানীয় মানুহ কেনেকুৱা মই কৈছো না একদম। সা সহজ সৰল কবলৈ গলে মানে বহুত মানে ব বন্ধুত বন্ধুসোলভ হয় আৰু। কবলৈ গলে, মানে কিবা সুধিলে তোমাৰ সহায় কৰিবলৈ সহায় চেষ্টা কৰে প্ৰায়ভাগে আৰু। মানে ক'ত যাব লাগে বা কি চাব লাগে সকলোবোৰ ভালদৰে বুজাই দিয়ে আৰু তেওঁলোকে।
বাপৰে তুমি মোৰ বাপৰে ইমান শু এন মানে প্ৰশ্ন বোৰৰ উত্তৰ বোৰ ইমান সুন্দৰকে দি মানে ফুৰিছা আৰু ভালে খিনি ঠাই ফুৰিছা চব বস্তু জানিছা তাৰে আৰু দাৰ্জিলিঙৰ।
সেইটোৱে মানে মই কি কবা আৰু। দাৰ্জিলিং আৰু এটা কথা দাৰ্জিলিংতটো কেৱল মানে এটা পৰ্যটনস্থলী নহয় কিন্তু মানে এটা অনুভৱ আৰু মনৰ অনুভৱ হয়। তোমাৰ যিটো পাহাৰৰ বতাহ হওক যিটো কুঁৱলী চাহৰ যিটো সোবা হওক। আৰু যিবিলাক শান্ত পৰিৱেশ আৰু মানে বহুত শান্ত মানে জেগাটো। সকলোবোৰ মানে মিলি মানে দাৰ্জিলিঙৰ এটা মানে বিশেষ মানে কৰি দিলে আৰু ক'বলৈ গ'লে। আৰু তুমিও, মোৰ মতে যাব লাগে আৰু, অতি সোনকালে দাৰ্জিলিং লৈ এপাক।
যাব লাগিব ৰ'বা, মই এবাৰ যাব লাগিব, ইমানখিনি কথা শুনিলো। এতিয়া মনতো নাথাকাই হৈছে, একেবাৰে যাও যাও লাগিছে।
নিশ্চয়, যাবাই মানে এইটো অনুভৱটো তুমি যাতে অ হেৰি কৰি আহা মানে লৈ আহা আৰু লগত, এই অনুভৱটো আৰু মানে, মানে বহুতেই বেলেগ, বেলেগ অনুভৱতকৈ। বাকী আজি হ'ব দে নহ'লে আজি কথা পাতি বহুত ভালে লাগিল তোমাকো মই মোৰ স্মৃতিবিলাক দিলো। এই স্মৃতিবিলাক লৈ যাতে, তুমিও ফুৰিবলৈ যোৱা তালৈ।
হ'ব দিয়া তে, ৰাখিছো দিয়া এতিয়া।
দিয়া তে, হ'ব দিয়া।